হেল্ল'
কি কৰিছা
আছো তুমি কি কৰিছা
ময়ে বৰ্তমান আছো
অঁ
কৰিলো আউ।
কি কলা?
পঢ়া শুনা কৰিলো আৰু বোলো।
অ তাকে চাইছিলেই কেনেকৈ নামি আছে ন
অ?
কৈছিলা ইণ্ডিয়ান ইকনমি আছিল
ইণ্ডিয়াইন ইকনমি আছে হয়
উম তুমি তাকে কি পইচা
মই পঢ়ি আছো তাকে বোলো ফোন এটা কৰি লওঁ তোমাক পৰীক্ষাৰ শুভেচ্ছা দিওঁ
ধন্যবাদ কি পঢ়িছা হয়
মই গেটৰ প্ৰিপাৰেচন কৰি আছো নহয় ফাৰ্ষ্ট পেপাৰ পঢ়ি আছো
আচ্ছা আচ্ছা আচ্ছা পাছ হব পঢ়িছা ন পঢ়া পঢ়া ভালকে পঢ়া এনে ডেটটোৰ কথা গম পোৱা নাই চাগে কেতিয়া হব কেতিয়া পৰিছে উ সেইটো হয় বাকী মা দেউতা হতৰ ভাল ন
আছে আছে
উম
তুমি পৰীক্ষা চৰীক্ষা দি আজৰি হলে আহিবা আমাৰ পিনে
নিশ্চয় নিশ্চয় যাম তুমিও তুমিও আহিবা আকৌ বন্ধ পাবা নহয়
বন্ধন আপাৰ আছামৰ পিনে জানো যোৱাটো আৰু হয়নে নহয়। বৰ কষ্ট হয় মানে কৈছ চনৰ মাজতে বিয়া খনৰ কাৰণে একমাহ লাগিছে বেমাৰ উঠোঠে আৰু অকমান কষ্ট এটা হয় গতিকে এতিয়া যাম বুলিতো নাই তোমালোকে আহিবাচোন।
ঠিক আছে বাৰু এতিয়া মই যাম বাৰু স পিছলে সময়ৰ সুবিধা মেলিলে কাৰোবাৰ লগত কেতিাকে আহিব পৰা হলে আহিবা ভাল লাগিব
ফুৰিবলৈ যোৱাৰ প্লেন আছে নে বাৰু? জুলাই আগষ্ট।
ফুৰিবলৈ যে যোৱা প্লেন এটা আছে দেই নাই বুলি ক'ব নোৱাৰো মানে তেনেকে ওলাইছে আৰু ধৰি ল মই আৰু মোৰ বান্ধৱী গৰাকী তেনেকে ভাবিছো।
আৰু মানুহ লাগিব।
গৰাকে ভাবিছো মানে আৰু কেনেকে কত যোৱা হয় কোন যোৱা হয় তেনেকে মানে ওচৰতে যাম। তেনেকে কোনো প্ৰেচ এতিালৈকে ডিচাইদ কৰা হোৱা নাই মানে ধৰি ল আৰু কেইজনমান মানুহ গোটাই লওঁচোন তাৰ পিছত ভাবো ক'ত কেনেকে কোনখিনি গ'লে ভাল হয় কেনেকে বেছি দূৰ নহলে ধৰি ল এটা বাজেট ফ্ৰেণ্ডলি টিপ এটা।
তাকে থাণ্ডা জেগাত যাবা
অ তাকে ঠাণ্ডা যে গৰম জেকেত কোনো নোৱাৰে মই যে একদম নোৱাৰো দেই
গৰম জেগাত নাযায় ঠাণ্ডা জেগাতে যায় বাৰু গৰম জেগাত অবিও তুমি ঠাণ্ডা দিনত যাবলৈ ভাল হ'ব এতিয়াতো তুমি গৰম জেগাতে ঠাণ্ডা জেগাতে যাব লাগিব।
দেই এইটো গৰম পৰিছে সঁচাকে দেই।
শিলং চেৰাপঞ্জী। বা এনেকুৱা ছিকিম চিকিম যাব পাৰি
জোৱাটোৰ পিছত এতিয়া কি হয় বা তুমি কিবা ভাবিছা নেকি
মোৰ তেনেকে ই প্ৰপাৰলি ওলোৱাগে নাই মানুহ চাওঁ সুধি চা কাৰোবাক কাৰোবাক হলে যাব লাগিব নহলে বেলেগ কোনোবা ওলালে সিহঁতৰ লগতে গৈ দিম আৰু চালটো যামে। মই যোৱ নে মানে মোৰ চ'ল' ট্ৰিপ এটা কৰিব খুব মন গৈছে চ'ল ম মানে উদউট ফেমি ফেছল ব নাই কৰিবলৈ বহুত মন গৈ আছে সৰুতে যোৱা স্কুলৰ পৰা যোৱা অ', স্কুলৰ পৰাৰ শ্বিলংছিলে দুদি ন গণে তেনেকয়ে যোৱা তাৰ পৰা মই এনেকে দূৰলৈ যোৱাই নাই অ
উম। যাবা যাবা এটা িব এটা কৰি আহিবা পঢ়লে টা মানে গ'লে ধৰি লক মন ত' ভাল হয় থাকে তোমাৰ ধৰি লওঁক কিবা এটা কৰিবলৈ হোষ্টলাও পোৱা হয় বহুত খিনি। সেইটমে অনু পিয় ন' পোৱা যায় ন'। মনতটো ভাল হৈ থাকে ভাল হৈ থাকিলে মনত বাকী চিনি কামো কৰিব। এতিয়া
তাকে তাকে কাবা কৰিলা
যে মই কাই নাই এ কৰিম এতিয়া ভা খোৱা বা খোৱা মাল ন েল ভাত দাইল আলু পিটিকাপচ তেনেকে খাই ব আছোৰি আৰু গৰমত আৰু কি খাবা হয় ৰিতিখন খাবলৈও মন নাযায় ৰাতি কোনো তেনেকুৱা সময়চীনা নিৰ্ধাৰণ কৰি থকা নাই তথাপিতো মানে পঢ়ো যিমান দূৰলৈকে পাৰো আৰু বিম বিমন ধই লাখ গৰম তপা ধৰি লোৱা ৰাতিও ধৰি লোৱা কাৰেণ্ট কিমান প্ৰব্লেম উফ, কলকো
পঢ়ি থাকিবা
সেইটোৱেই।
এইবাৰতো আৰু শেষ আৰু ন তোমাৰ এইবাৰটো শেষ।
এইবাৰ এইবাৰ শেষ
চেল কেতিয়াটো বালকৰ
ফেয়াৰমেলত ডেটটো দিয়া নাই আমাৰ প্ৰায় ফেয়াৰেল মানে পৰীক্ষা হৈ যোৱা পিছতে পাতে মানে ল হয় মানে আমাৰ ডিপাৰ্টমেণ্টৰ জেনেৰেলটো হৈ গ'ল।
জেনেৰেলত গলানে নাই। ডান্স কৰিলা নে নাই
ডেন্চ মানে তেনেকে নহয় নহলে অকমান ফূৰ্তি লগৰ খিনি লগ যায় আৰু অলপ চলপ আজিকালি সেইটো ভাই আজিকালি সেইটো ভাইভ নাইতো আগৰ বা চখিনেঙ যিটো ভাইভ আছিলে আৰু এইবাৰো মানে কোনো চিংগাৰ টিংগাৰ কোনো ডি জ চিত নাই আমাৰ ইউনিভাৰ্চিটি এটা হ হোলা যে হোষ্টেলত ল'ৰা খেলহে খাইছে পালে।
অ বাজেত নাছিল নে কিবাৰ
বাজেট আছিল নে নাই কিবা গোটালাইছিল ব কি জানিবা প
কি আমাৰ এইপিনে আহিলে লগ পাম তেন্তে
যাম মই নিশ্চয় যাম অহ, এতিয়া ধৰি লওঁক জুলাই আগষ্ট বন্ধ পাম নহয় তয়াৰ পিছতো বন্ধ হয় বুলি ক'ব পাৰি আৰু।
আজৰি আৰু তাৰ পিছতে ল'ৰা-ছোৱালী আজৰি
অ
এতিয়াাহেআচল ষ্ট্ৰাগল আৰম্ভ হব ন
সেইটোৱে ল'ৰা'ছোৱালীবোৰ আজৰি হৈ পেলাই আচল ষ্ট্ৰাগল এতিয়াহে আৰম্ভ হয়।
হয় ঘৰত ঘৰত মা-দেউতাৰ লগত মতানৈক্য আৰম্ভ হ'ব যে।
কিনো কৰিবা আৰু এতিয়া মানুহৰ জীৱনটোৱে সেইটো তেনেকুৱা
উম, বি এড, বি এড কৰিম বুলি ভাবি থৈছা ন'?
বিয়াত কৰিম বুলি ভাৱি থৈছো দেই।
এডি আৰ ই প্ৰিপেয়াৰেচনচন কৰা এ প্ৰিপেয়াৰেচনচন নকৰা নাই এদ হ'ব নহয়। হ
আহ, মই মানে কি হ'ল প্ৰথম ভাবি থৈছো বি এডটো দিম বুলি ঠিক আছে। তাৰ পিছত বি এড টো পোৱাত তাৰ পিছত যদি বি এড টো পাতে বি এড টো কৰিম তাৰ লগে লগে বাকী সমান্তৰাল হৈ বাকীবোৰও পঢ়িব পাৰিম যদিও নাপায় তেতিয়াও আি তাৰ কাৰণে পঢ়িম নৰ্মেলি আৰু পঢ়ি যাম আৰু তেনেকে একেই বৰ্তমান যিহে চিটুৱেশ্যন চলি আছে তুমি মানে একদম ডাইৰেক্ট এটা বস্তুতে তুমি লাগি থাকিব নোৱাৰা মানে।
হম হা
উম। এ
কৰি যোৱাজন চব
সেইটো সতে কৰি যাব লাগিব। তোমালোকে কৰি আছা, তোমালোকক দেখি আমিও কৰিব লাগিব।
এটা ৰাইট ট্ৰেকত তুমি গৈ থাকা। কৰ'বাত নহয় কৰ'বাত লাগি যাব।
হয় হয়।
ষ্ট কৰিবলৈ নেৰিবা। নোহোৱালৈকে, ধাৰম নামানিবা আৰু এতিয়া আচল কষ্টখিনি আৰম্ভ হ গয়ে ওলোৱাৰ পিছত
সেইটোৱে হয়।
জিৰো। ঘৰৰ তুমি চিংঘল চাইল্ড, প্ৰেচাৰ বহুত আছে চাগে।
সেইটোৱে, অহ। হ'ব আৰু কৰিব লাগিব। নিজৰ চেষ্টা কৰি যাম যিমান পাৰোঁ, এদিন নহয় নিশ্চয় চাকচেছ হ'ম, সফলতা পাম। বিশ্বাস আছে নিজৰ ওপৰত।
চাকচেছৰ অৰ্থ এইটো নহয় যে চাকৰি এটা পোৱাতোৱে। গতিকে সকলোবিলাক চাকচেছ হ'বলৈ চেষ্টা কৰিবা।
হ'ব হ'ব, তোমালোকে যিমান পাৰা আমাক গাইড কৰিবা, দেখাবা বস্তুখিনি। কেনেকে হয় কেনে কিবা যদি ভুল হয় শুধৰাই দিবা তেনেকেতো এখন সমাজ শুধৰণনি হয়।
অ', খাব আমিও শিকে আছো আমি সাম গড কৰোব আছো সদায় ডাঙৰ হ'লে আছো।
কামাই চামাই পাৰ হৈ যোৱাখিনি শিকাতকে বেছি শিকি থকা এইখিনি বেছি পায়।
চাটোমান স মানেকে পোৱা
ৰাতি ৰাতি তেনেকা কোনো সময়সীমা নিৰ্ধাৰণ নাই পঢ়ো আৰু যিমান ধৰিলৈকে পাৰো আজিকালি ধৰি লওঁকমম যথেষ্ট উপায় পত্ৰ কৈছে কি ক'বা তাতে কাৰেণ্ট নাথাকে উফৰাম।
কষ্ট
কষ্ট হয় মাৰুতে নগাবেল নক
এতিয়া পঢ়িব নে ভাত খাবা?
এতিয়া ভাতকেইটা খাম এতিয়া ইয়াৰ পিছত তাৰ পৰাৰা ভাতকেইটা খাই অলপকে পুহিম আৰু যিমান পাৰো খাইলৈ দিনটোহে বাকী চাগে।
ৰিভিজন হৈছে কিন্তু
ৰিবিচন ন মানে হেৰি কমপ্লিট হয় নে কৰিবি জ মোক
কম্পলিটে হোৱা নাইনে?
প্ৰস্তুতি তেনেকুৱা নহয় মানে আচলতে আমাৰ এটা যথেষ্ট ডাঙৰ চিলেবাছ ইণ্ডিয়ান ইকনমি আৰু ক হ'লেও ধৰি ইমান তেনেকে পঢ়িবও পৰা নাই নহয় দিনত ধৰি লওঁক ইমান গৰম পঢ়িবই নোৱাৰো যেনেকে কনচেনট্ৰেট কৰিব লাগে ৰাতি উম, সেই তেনেকুৱা টোপনি ক্ষতি তাৰ মাজতে তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰৰ পৰা
ঠিকে আছে পঢ়া তেন্তে তুমি এতিয়া ময়ো পঢ়ো।
ঠিক আছে বাৰু দিয় হ'ব